হেল্ল'
অ শুনিছনে?
শুনিছা? অ শুনিছোঁ
অ অ ময়ো শুনা পাইছোঁ বাৰু
অ কি কৰি আছিলা?
অ এই কাম বন কৰি আজৰি হৈ অলপ বহিছোঁ। তুমি কি কৰিছা?
মই এই ভাত পানী খাই উঠি আাজৰি হৈছোঁ এতিয়া বাচন ধুই মেলি
অ অ আৰু ভাল?
উম ভালে ভালে, তোমাৰ ভালনে?
অ ভালেই।
অ তুমি আজি ওলাই গৈছিলা নেকি বজাৰৰ ফালে
অ অ গৈছিলোঁ গৈছিলোঁ দেখিছিলা নেকি মোক?
অ দেখিছিলো দূৰত আছিলা মানে সেইটো কাৰণে মাত দিয়া নহল আৰু মোৰ ইফালে যাব লগীয়াও আছিলে।
অ এই মই অলপ কাপোৰৰ বজাৰ কৰিব গৈছিলো। মানে আলহী অহাৰ কথা আছে ত' আলহীক মানে উম বহুত দিনৰ মূৰত আহিব ন সেইকাৰণে গিফ্ট দিব লাগিব দূৰৰ পৰা আহিব ঘৰৰ ঘৰৰ মানুহ। তাকে বোলো কাপোৰ অলপ কিনো বুলি কৈছিলো।
কি কি কিনিলা
এই কাপোৰবিলাকৰ মানে ইমান দাম তথাপিও কিনিলো আৰু চাদৰ মানে মেখেলা চাদৰ দুযোৰ কিনিছোঁ তাৰপিছতে মানে কাপোৰ কাপোৰ বিলাক মানে আজিকালি ধৰিবই নোৱাৰি চব কাপোৰৰ মানে অৰিজিনেলৰ বিলাক মানে ইমান ডুপ্লিকেট ওলাই গছে নহয় মানে কোনটো মানে আচল কোনটোৰ নকল সেইবিলাক মানে ধৰিবই নোৱাৰো মানে স ডিজাইন বিলাক এক একেই থাকে কাপোৰৰ মানে হেৰিটো কোৱালিটি টো অ ক অ অ কলেজ সেই বিলাক মানে বেয়া থাকে মানে ডিজাইনবিলাক দেখিলে অৰিজিনেল নিচিনা লাগে তাৰপিছত চালে মানে এতিয়া ধৰিবই নোৱাৰোঁ মানে কাপোৰ ইমান মানে এনেকুৱা কাপোৰ ওলাইছে নহয় আজিকালি মানে নামো মনত নাথাকে বিভিন্ন ধৰণৰ কাপোৰ মানে এনেই আছো আচলতে আমাৰ যিবিলাক যিবিলাক মানে আমাৰ আচল মানে অসমৰ যিবিলাক কাপোৰ সেইবিলাকৰ নিচিনা মানে এখেত ওলাই গৈছে তথাপিও কিনিলোঁ আৰু দুযোৰ মেখেলা চাদৰ উম, বেয়া নহয় বাৰু, ভালেই। এনেই আৰু । কাপোৰ মানে কাপোৰ কিনিব গ'লে বহুত সময় লাগে নহয়। কোনযোৰ লওঁ, কোনযোৰ নলওঁ যেন লাগে।
হয় হয় তেনেকুৱাই আৰু এই অসমীয়া এই মেখেলা-চাদৰবিলাকৰ আজিকালি ঢেৰ নাম ওলাইছে নহয়। কিবা এইবিলাক এই কিবা এচি- এচি কটনটো আগৰ পৰাই আছে চাগে ন'?
অ', এ চি কটন আগৰ পৰাই আছে । আজি কালি কিবা ৱাছ কটন ষ্টেপুল কটন তাৰপিছতে কিবা ঘিচা, অ'। আকৌ এইবিলাক এনেই আৰু মুগাৰ মানে‌, পিয়'ৰ মুগাৰ বিলাকটো বহুত দাম তেনেকুৱা মুগা ৰঙৰ অলপ কম দামিও ওলাইছে এ মনতে নেথাকে কাপোৰৰ দাম বিলাক কেঁচা পাত কটন কিবা টৰ্চ কটন দা তেনেকুৱা ধৰণৰ বিভিন্ন নাম মানে আৰু হেৰিও অৱশ্যে ভালো হৈছে কিছুমানে বহুত দাম দিও কিনিব নোৱাৰে ন যিবিলাক আচল মানে মুগাৰ এইবিলাকতো বহুত দাম ত' অলপ কমতো কিছুমানে পাই যায় সেইটো কাৰণে মানে নি জাক যেনেকুৱা লাগে আৰু ডিজাইন বিলাক থাকে আৰু হ'লেও মানে আচল কাপোৰ বিলাকৰ নিচিনা নহয় আৰু আমাৰ আগৰ যিবিলাক পুৰণা কাপোৰ আছিলে পাটৰ-মুগাৰ, সেইবিলাক পিন্ধি মানে যিমান মানে আৰাম লাগে, আজিকালি সেইবিলাক ভাল নালাগে। তুমি মেখেলা চাদৰ পিন্ধি ভাল পোৱা নে?
অ', পাওঁ-পাওঁ।
অ'।
উম । মই এই যোৱা মাহ তে মেখেলা চাদৰ এযোৰ লৈছিলোঁ দেই । এনে কে ফেচবুকত দেখি এ এইবিলাক এডভাৰটাইজ কৰি থাকে যে।
উম
তাৰ পৰা চাই পেলাই সেইযোৰ আকৌ নামটো কিবা ভোগাল পুৰীয়া চিল্ক কেনেকে আছিলে? অ' ভোগালপুৰীয়া মিক্স পাট নে কি এনেকে আছিলে দেই নাম।
ভগল- ভগলপুৰ । ভোগালপুৰীয়া নহ- নাথাক কে ভগলপূৰীয়া চাগে।
অ' হয় চাগে । তেনেকুৱাই আছিলে নামটো ম পাহৰিছোঁ। সেই তেনেকুৱা অৰ্ডাৰ দিছিলো আহিলে এইযোৰ কাপোৰযোৰ ভাল আহিছে কিন্তু মেটেৰিয়েলটো পিন্ধিবলৈও আৰাম হয়
অঁ অঁ
মই বোলো নাম বিলাক ধেৰ ওলাল দেখোন আজিকালি
অ মনতে নাথাকে দোকানী বিলাকেহে জানে আৰু নামবিলাক আমি মানে চিনিয়ে নাপাওঁ।
উম তাকেই পিছে তুমি অনলাইন বজাৰ কৰি ভাল পোৱা নে এনেকে দোকানত গৈ পেলাই নিজে চুই মেলি চাই কিনি ভাল পোৱা কাপোৰ
মই কিছুমান বস্তু অনলাইন কিনো এনেই ক কিছুমান বস্তু এনে মেখেলা চাদৰ বিলাক মই অনলাইন নিকিনো মানে মেখেলা চাদৰ চুই চাব নোৱাৰি ন। ফটো চাই মানে ধৰিব নোৱাৰাৰে। এনে ঘৰত পিন্ধা এই বিলাক নাইত টি-চাইটি সেইবিলাক অনলাইন লওঁ। সেইব উ আৰু কিছুমান বস্তু ল অনলাইন লৈ লওঁ যেনেকে ঘৰৰ বেড কভাৰ কুচন কভাৰ তেনেকুৱা বিলাক কিন্তু মেখেলা চাদৰ অনলাইন ন খোৱা বস্তুবিলাক মই অনলাইন লৈ বেয়া পাওঁ মানে সেইবিলাক! গ্ৰছাৰী যিবিলাক হেৰি বস্তু থাকে। সেইবিলাক মই হেৰি উ অৱশ্যে অনলাইন হোৱাৰ পৰা বহুত সুবিধাও হৈছে ওলাই নোযোৱাকে ঘৰতে বস্তুবোৰ ল'ব পাৰি আকৌ পছন্দ নহলে ঘূৰাইও দিব পাৰি ।
‍ অঁ আৰু কিন্তু এই গ্ৰছৰী বস্তুবিলাক আকৌ হেৰি অনলাইনত দিবলৈও আকৌ জোখ-চোখবিলাকো ক'ব নোৱাৰি ন কি আহি যাব! জোখটো বাৰু থাকেই, কিন্তু কিছুমান লিখাও নাথাকে।
অ নহয় এনেই কিছুমান দোকান আছে নহয় ইয়াতে সেইবিলাক হেৰি দিয়ে ঘৰত দি যায় হোম ডেলিভাৰী দিয়ে। অ' কেতিয়াবা এনেকুৱা হয় ওলাই যোৱা বোলে নোৱাৰো বা গা-চা বেয়া হৈ আছে, তেতি-তেতিয়া মানে লওঁ। সেইটো এটা উপায় আছে যেনিবা দেই, কেতিয়াবা এনেকুৱা হয় ন ওলাই যাবলৈ সময়ো নাথাকে বা গা বেয়া হৈ থাকে! তেতিয়া মানে সেই তেনেকে হোম ডেলিভাৰী এটা এক্সট্ৰা হেৰি এটা লয় আৰু, পইচা এটা লয়। দূৰত্বটো চাই পেলাই
কিন্তু ঘৰতে দি যায় কাৰণে সুবিধা হয় আৰু
সুবিধা হয় কিন্তু হ'লেও মানে নিজে চাই মেলি পচন্দ কৰি অনাটোহে বেছি ভাল লাগে আউ
হয় হয় মোৰো হয় তেনেকুৱা
উম
কিন্তু মই আকৌ, কাপোৰ-কানি বেছি তেতিয়া অনলাইনে লোৱা হয় বোলো
অঁ মই লওঁ অনলাইন সেই মেখেলা চাদৰ বিলাক অনলাইন নলওঁ।
মই মানে দাম বিলাক ভেৰাইটি থাকে আৰু নিজে চাই ল'ব পাৰি, খালি চুব নোৱাৰি আৰু সেইটোৱে যি মানে!
অ কিন্তু ৰিটাৰ্ণ কৰি মানে ৰিটাৰ্ণ কৰিব পাৰি যে সেইটো এটা সুবিধা আৰু আৰু ৰিভিউবিলাক অ' ৰিভিউবিলাক চাই চাই পেলাই অ হেৰি কৰিব পাৰি। লও অনলাইন নোলোৱা নহয় লওঁ বহুত বছ অনলাইন ট্ৰাই কৰোঁ অনলাইন আৰু এনেই নিজে গৈ বজাৰত আৰু গ'লে কি হয় বজাৰখনত গৈয়ো ভাল লাগে বস্তুবোৰ মানে নল'লেও দেখি বজাৰখন এনেই কিবা এটা ভাল লাগে। ধেই বস্তু দেখা পাওঁ যে
আউ তোমালোকৰ তাত এই বিলাক হয় নাই মেনা বিলাকজে
হয় হয় ইয়াত বাণিজ্য মেলা কিবা হেৰি মেলা
উম
হস্ততাঁত বস্ত্ৰ মেলা হয় মেলা বিলাক মেল মেলা অ
কি হস্ত তাত বুলি কলা?
এই হস্ত তাত মানে এইবিলাক হাতেৰে বোৱা বস্তু বস্তুবিলাক যে মেখেলা চাদৰ তেনেকুৱা বস্ত্ৰ মেলা বিলাক হয় অ অ। সেইবিলাকো আহে। আহিয়ে থাকে মেলা এ আগতে খুব গৈছিলোঁ আজিকালি অলপ কমাইছো গলে মানে এই ল'বলৈ মন যায় ইটো সিটো এনেই পইচাহে খৰচ হয় তথাপিও যাওঁ ভালো লাগে বাৰু চাই। কেতিয়াবা সেইবিলাকতো কিছুমান ভাল বস্তু পোৱা যায়।
উম
বাকী খোৱা বোৱা কি কৰিলা আজি?
আজি মাংস খালো
অ কিহৰ লগত বনালা
আজি মই মাংস মছন্দৰীৰ লগত বনালো। লোকেল মানে এই হেৰি লোকেল হেৰি আনিলোঁ মুৰ্গী তাৰপিছত তাতে মানে মছন্দৰী দি মানে খাই ভাল পাওঁ মই অকণমান তেল কমকে দি পেলাই বনাইছো গৰমটো বেছি যে মছলা চছলা কমাই দিছোঁ আৰু।
গ্ৰেভিকে বনাইছ নে জুল দিছা।
নাই আজি অলপ জোলেই বনালোঁ দাইল চাইল বনোৱা নাই আৰু মানে গৰমত ইমান বনাব মন নাযায় যে। এই এনেই সাধাৰণতে মই মাংস পোলাও লগত খাই ভাল পাওঁ অলপ গ্ৰেভি কৰি আজি বোলো পোলাও নবনাও বা এই গৰমো বেছি পৰিছে ইমান পোলাও খালে ঘি চিউও খোৱা হয়যে।
কিন্তু পোলাওতটো আকৌ ভাল লাগে ন মাংসৰ লগত। হয়?
আহ মাংস লগত পোলাও ভাল লাগে
উম। এইমাহ মাছ মাংস পেলাই দিব পাৰি যানো
অনলাইন নোৱাৰি চাগে দেই আমাৰ ইয়াত নোৱাৰি চাগে পাৰে নেকি মই নাজানো।
আমাৰ ইয়াতো নোৱাৰি বাৰু।
উম। আৰু এইবিলাক মানে কি হেৰি ফ্ৰেছ নহ'ব নহয় দিম দি পেলাই মেলি পাই আহোঁতে। কিছুমান হয়তো জেগাত পাবও পাৰে বাৰু হেৰিবিলাকত। ডাঙৰ ডাঙৰ মানে মহানগৰ বিলাকত।
উম চাই ললে গম পোৱা যায় আৰু এইবিলাক বস্তু অনলাইন। ইয়াতকে ন?
উম উম।
উম।
এনেই হেৰি বনোৱা এইবিলাক প -পাৰি আৰু যেনেকে হেৰি তৰকাৰী চৰকাৰী বিলাক।
প্ৰিজাৰভেটিভ দিয়া থাকে নেকি?
নহয় নহয় সেইটো কথা কোৱা নাই ।এই যে হেৰি বিলাক খোৱা বস্তু বিলাক যে অৰ্ডাৰ দিব পাৰি যে যেনে
অ' অ' অ' বুজিছো। তো অ' ৰেষ্টুৰেণ্টৰ পৰা যে অনলাইন তেনেকে
অ' আকৌ কিছুমানে আজিকালি ক্লাউড কিটচেনো খুলিছে যে। সেই তেনেকুৱা উ মানে কেঁচা বস্তু নাপাব পাৰিম তেনেকে বনোৱা ত -তৰকাৰী বিলাক হয়তো ল - ল'ব পাৰে ছাগে?
উম। পাৰেই চাগে।
বস্তু, ইমান বাহিৰা বস্তু নাখাও যে। মাছ মাংস অৰ্ডাৰ দি খোৱা নাই আৰু।
উম।
ঘৰতে নিজে বনাই খায়ে ভাল পাওঁ।
অ' বনাই খাই ভাল লাগে।
অ'।
দিয়া ঠিক আছে। শুবা তুমি ময়ো এই বিচনা পাৰো আৰু শুবলে।
টোপনিয়ে ধৰিছে আজি।
অ'।
হ'ব অহ অহ অ' শুভৰাত্ৰি।